হেল্ল', অ' পাইছো- পাইছো, আপুনি মোৰ ম মাতটো শুনা পাইছা না।
হয় হয় শুনিছো। বাকী ভালে আছে নে।
আপোনাৰ ভালনে?
হয় হয় মোৰ ভালেই হয় হয় ভাল বাকী মাহ ঠিকে আছে নে?
আছে আছে আপোনালোকৰ মাহহত ঠিকে আছেনে?
আছে আছে।
অ' আপুনি এতিয়া কি কৰি আছে?
মই এনে অকমান ওলাই আহিছিলো। আপুনি কি কৰি আছে?
ময়ো এনেই অকমান ওলাই আহিছোঁ। ৰাস্তা চাইডে অ', এতিয়া কেনেকুৱা আমি সিটো সাৰ প্ৰয়োগ কৰিব লাগে নে নালাগে পচন সাৰ প্ৰয়োগ কৰিব লাগে নে আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে তাৰ বিষয়ে অলপমান পাতি ম বুলি ভাবিছিলো।
হয় হয় আপুনি একদম ঠিক কথাই কৈছে এ কি আপুনি আহ চাব দেই মানে আমি এতিয়া আপুনি সুধিছে ন মোক। পচন সাৰ প্ৰস্তুত কৰিব লাগে নে পানি খাৰ প্ৰস্তুত কৰিব লাগে। এতিয়া মই ক মই ক'বলৈ গ'লে। সংসাৰে প্ৰস্তুত কৰিব লাগে। এ কিয়নো মানে। কি হয় আমি পচন সাৰ যে প্ৰস্তুত আহ কৰিলে মানে আমাৰ খেতি মানে ভাল হৈ উঠে কেইদিনমান লাগে। পচন সাৰ দিলে কিন্তু হ'লেও মানে। খেতিটো ভাল হৈ উঠে। আৰু সেই সেই পচন সাৰ দিয়া খেতিটো আমি খালেও। আমাৰ মানে গা বেয়া নহয় আহ এতিয়া যেতিয়া। মানে কি হয় চাব দেই ৰাসায়নিক সাৰ দিলে এ খেতিটোত মানে কি অকণমান মানে প্ৰভাৱ পৰে। মানে ৰাসায়নিক সাৰ দি দিলে। ম খেতিটোত। এ লহপহকে বাঢ়ি আহিব এ তাৰপিছত এ খেতিও একদম ধুনীয়া হ'ব আৰু। আপুনি হাইবিধৰ নিচিনা হব আপুনি ভাবিব মোৰ খেতিত। একদম ধুনীয়া হৈছে। কিন্তু পচন ষাৰে মানে বাহিৰৰ বাহিৰা বস্তুটোহে একদম ধুনীয়া কৰি দিল কিন্তু যিটো ভিতৰৰ বস্তু নহয় এইটো একদম আপুনি মানে ভাল নহয় সেইটো পচ এ ৰাসায়নিক সাৰ দিয়া মানে ৰাসায়নিক সাৰ মানে বাহীটো একদম ফুলাই দিব এ কেতিয়াও মানে নপকা বছ্ নপকা বস্তুটোও পকা কৰি দিব মানে
হয় -হয় -হয় ৰাসা ৰাসায়নিক আমি আমি আমি ৰাসায়নিক সাৰ পি প্ৰছ আমি হানি হয় আমাৰ খেতিৰ শাক পাচলি আমি লগাবই নালাগে আমি নিজ যে প্ৰস্তুত কৰি নিজে যিটো নিজে চ কোৱা আগত যিটো আমি দেখো সি সেইটো কাম কৰাটো মই বেছি বেছি উচিত বুলি ভাবোঁ আমি কাৰণ কেতিয়াও নো কৰ বস্তু আমি প্ৰয়োগ কৰিব নালাগে সেইটো ৰাসায়নিক সাৰ কিহে বনাইছে আমিতো আপুনি আজিলৈকেতো আমি দেখি পোৱা নাই কি দি বনাইছে কিন্তু আৰু এটা কথা ৰাসায়নিক সাৰ প্ৰয়োগ প্ৰয়োগ এতিয়া আমি মাতি দৰা যিটো উৰ্বৰতা সেই ৰাটো বহুত পৰিমাণে কমি অহা দেখি দেখিবলৈ যায় দেখি পোৱা যায় এই শাক আপুনি এতিয়া বৰ্তমান কলে যে এ এতিয়া শাক শাক পাচলি ভিতৰতো বাহিৰটোহে দেখিবলৈ ধুনীয়াক কৰে কিন্তু ভিতৰটো একদম বেয়া কৰি পেলাই সেই হয় বাহি আমি কেতিয়াও বাহিৰতো চাই শাক পাচলি কিনি লাভ নাই আমি চব চবতটো বস্তু চাব লাগিব এইটো কেনেকুৱা কি পদ্ধতিৰে এই খেতিটো কৰিছে কেনে ধৰণে খেতিটো কৰিছে কি সাৰ প্ৰয়োগ কৰিছে লাগিলে তাত দুটকা বে যিয়েই হওক কামক পচন সাৰ প্ৰয়োগ কৰে যিটো টো খেতি সেইটো লাগিলে দুটকা বেছিয়ে হওঁক। কিন্তু আমি সেই দুটকাটো দুটকাটোলে চালে নহ'ব। আমি নিজে যেতিয়া কি কয় নিজে প্ৰস্তুত কৰি আমি দেখিম। এইটো এনেকে খেতিটো কৰিছে সেই খেতিটো খালে আমাৰ উপযোগী হব। আৰু আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰি খানাক যিটো আমি শাক পাচলি খাম সেই শাক পাচলিটো খাই আমি এতিয়াও ঘৰত শুন, আমি যাব লাগিব ডক্তৰৰ ওচৰলৈ। ডক্ত ডক্তৰ ওচৰলৈ গৈ আমি ট্ৰিটমেন্ট কৰি আহিলো। আহা পিছত কিন্তু আমি সেইটো আমাৰ পচন সাৰৰ যিটো পাচলি খাঁম। সেই পাচলিটো খাই আমি ডক্তৰৰ ওচৰলৈ যাবলৈ কোনো ধৰণৰ দৰকাৰেই নাই। সেইটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হ'ল এটা ঔ, ঔসধি গুন হল আমাৰ ৰাসায়নিক উ কি বুলি কয়, পচন সাৰৰ খায় কিন্তু ৰাসায়নিক সাৰৰ খাই আমাৰ কি হয়। কেতিয়াও আমাৰ ঔষধি গুণ নহয় আমি হানিকাৰক হে হয়। কিন্তু আমি যদি যেতিয়াঁ আমি কি কয়, নিজে প্ৰস্টুত প্ৰস্তুত কৰি, নিজে যিটো বস্তু আমি দেখি, নিজে কৰি নিজে যেতিয়া খাওঁ। সেইটো আমাৰ এটা ঔষধ হ'ল। সেইটো যিটো আমি নিজে নেদেখি বা কেনে ধৰণে কি কৰি এই বস্তুটো ৰাসায়নিক সাৰটো প্ৰস্তুত কৰিছে। সেইটো নেদেখি আমি বজাৰৰ পৰা কিনি আনিলো। আনি গোটেই পথাৰখনত সিচি দিলো। আমাৰ শাক পাচলিট দি দিলো। ইয়াৰ পিছত পাচলিত দিলো শাক পাচলি হৈ গ'ল বজাৰতো বিকি দিলো আমিও খালো। সেইটো, সেইটোৱেই আমাৰ উপ আমি উপাৰ্জন হে কৰিব পাৰিম কিন্তু আনকো সুস্থকে ৰাখিব নোৱাৰো আমি নিজ জেও সুস্থকে থাকিব নোৱাৰো আমি হেতু সেই কাৰণে নিজে ঘৰতে কেঁচু খাৰ প্ৰস্তুত কৰিব লাগে। ঘৰতে কেঁচুসাৰ প্ৰস্তুত কৰি যে, নিজৰ শাক পাচলিত দিব লাগে। মই সেইটোৱেই ভাবো মোৰ ফালৰ পৰা, আপুনি কি ভাবে।
ৰাসায়নিক সাৰতটো মানে এতিয়া মানুহে কেলে খেতিত দিবলৈ লৈছে আপুনি গম পাইছে নাই, মানে ৰাসায়নিক সাৰটো যে মেচিনত বনায়। মানে কি হয় মেচিনত মানে সোনকালে হৈ যায় যে ৰাসায়নিক সাৰটো। সেইবাবে মানে খেতিটো মানে সোনকালে প্ৰয়োগ কৰিবলৈ পাই যে সেইকাৰণে ৰাসায়নিক সাৰটো প্ৰয়োগ দি পেলাই মানে খেতিটো লগ হক কিন্তু সেইটোয়ে কথা নহয়, মানে আমি এতিয়া পচ সাৰটো যেতিয়া প্ৰস্তুত কৰো বা কেঁচু সাৰটো যেতিয়া প্ৰস্তুত কৰো মানে কেঁচু সাৰটো কমেও মানে গাতটো খান্দিব লাগিব। বিশ ফুটকে সেইটো আকৌ খান্দোতেই বহুত দিন লাগিব। আকৌ ত্ৰিশ দিন ৰাখ খিব লাগিব। সেই ত্ৰিশ দিন ৰাখোতে আকৌ বহুত মানে কমেও এমাহ দুমাহ লাগি যায়। কিন্তু ৰাসায়নিক সাৰটো এদিনত প্ৰস্তুত হয়। সেইকাৰণে মানে কিছুমানে মানে ৰাসায়নিক সাৰটো দিবলৈ, ৰাসায়নিক সাৰটো দিয়ে। পচন সাৰটো দিবলৈ নিবিচাৰে।
হয় হয় আ, হয় হয় আপ, হয় হয় আপুনি যে এতিয়া ক'লে ত্ৰিশ দিন আপুনি যে ক'লে এতিয়া ত্ৰিশ দিন ৰাখিব লাগিব। সেই ত্ৰিশ দিনটো আমি খেতিটো কৰিম। আমু আমি এইটো চিজনত বোলে এই আমি লগালো। এতিয়া জিকাক। জিকা লগালো। এই জিকা যেতিয়া সেইটো বোলে। যিটো মাহত আমি জিকা লগাওঁ তাতকে আমি দুমাহৰ আগত। এই পচন সাৰটো ।
হয় হয় প্ৰস্তুত কৰি থব লাগিব হয় অ হয় হয় আপুনি ঠিক কথাই কৈছে হয়।
চাওক আমি বজাৰৰ ব কিয় কিনিম আমি নিজে বনাম নিজে কৰিম নিজে খাম।
হয় আপুনি হয়। হয় আপুনি একদম সুন্দৰ কথা কৈছে। কে আমি ইয়াত দুমাহৰ ভিতৰত বস প্ৰস্তুত কৰিব লাগিব তেতিয়াহে মানে আমি একদম উপযুক্ত সময়ত পচন সাৰটো খেতিডৰাক দিব পাৰিম আৰু আমাক খেতিৰ ৰাসায়নিক সাৰতকৈয়ো মানে । তো আপুনি চাব ৰাসায়নিক সাৰ দিয়া খেতিটো এক বহুত কম দিনতে মানে মানে এ বেয়া হৈ গুচি যায়। এয়া কিন্তু পচন সাৰ দিয়াত টো আপুনি বহুত দিনলৈকে থাকে গছজোপাই হওক কিবাই হওক মানে আপুনি যেতিয়া পাচলিটো কিনি আনে ৰাসায়নিক সাৰ দিয়া বজাৰৰ পা এতিয়া আপুনি চাব পাছ । সেয়া কাটি থৈ দিব। আপোনাৰ বহুত মানে কিবা এটা তৰপ পৰি যায় মানে। তাত এ কি আপ আপুনি মানে খাবলৈ মানে আপোনাৰ মন নাযাব সেইটোত সেই তৰপ টো দেখি মানে কিন্তু পচনসাৰ দিয়া বস্তু এটা আপুনি বজাৰৰ পৰা কিনি আনিব একদম আপুনি লাগিলে তিন দিন থৈ দিয়ক তাৰ একো মানে প্ৰভাৱ নেদেখে মানে অ মানে যদি দি এ বস্তুটো পুৰঠ হৈ আছিলে তেতি এতিয়া মানে অকমান গেলিব পাৰে কিন্তু এক প্ৰায়ভাগ মানে ন একো মানে বেয়া নহয় একো বেয়া নহয় কিন্তু যেতিয়া আপুনি ৰাসায়নিক সাৰ প্ৰয়োগ কৰে তেতিয়া সেইটো মানে বেয়া হবই এদিন থলে বেয়া হব আৰু ফ্ৰিজত থব নালাগে বস্তুটো ফিজত থলে বেয়া হৈ যায় অঁ
ফ্ৰিজত যিটো শাক পাচলি আমি খাওঁ সেই বস্তুটো কেতিয়াও খাব নালাগে আৰু আজি আজিকালি মানুহ কি কৰে আগদিনা পাচলি বনাই বনাই ফ্ৰিজ থৈ দিয়ে থৈ দিয়াৰ পিছত সেই পাচলিখিনি আকৈ পিছদিনাখনি গৰমাই খাই দিয়ে কি সেই বস্তু কেতিয়াও কৰিব নালাগে ফ্ৰিজত কেতিয়াও বস্তু ৰাখিবই নালাগে বা আজি বনালো আজি খালো কাইলৈ বনাম কাইলৈ খাম সেইটোৱে মই ভাবো কিন্তু আপুনি যে কলে এতিয়া বস্তুতটো সেই এইটো ৰাসায়নিক সাৰৰ যিটো বস্তু এদিন থৈ দিলে বস্তুটো গেলি যায় সেই বস্তুটো এতিয়াতো আমি পচন সাৰ প্ৰয়োগ কৰিলেতো এইটো দুদিন বা তিনদিন দুদিনতটো বাদ দিয়ক না তিনদিন থৈ দিলেও আমি বস্তুটো কেতিয়াও মই গেৰাণ্টি দি ক'ব পাৰো যে ৱাৰেণ্টি দি ক'ব পাৰো যে এই বস্তুটো কেতিয়াও নেগেলে আৰু
নেগেলে নেগেলে
তিন দিনৰ পিছতো আমি এই বস্তুটো খাব পাৰিম সেই বস্তুটো আমি কেতিয়াও আপুনি এতিয়া ৰাসায়নিক সাৰ আনিলো আনি আমি মাটিডৰা দিলো দি মেলি খেতিটো কৰিলো কৰি আজি ছিঙিলো আজিয়ে খালো সেইটো নুহো আমি আমি আজি চিঙি কাইলেতো আমি বজাৰ বজাৰত দিব লাগিব সেই বজাৰত দিব লাগিব বজাৰত বিকিব লাগিব বিকাৰ পিছত আমি পইচা পাম সেইকাৰণে আমি ৰাসা পচন সাৰ কি কৰিলো আমি তিনদিন বোলে বজাৰত বিকি নগলে আমি তিনদিন থৈ দিলো তিনি দিনৰ পিছত আমি বস্তু বজাৰত বিকি দিলো সেই বিকি দিয়াৰ পিছত আমি কি বুলি কয় আমাৰটো বস্তুটো থাকি গ'ল আমিতো কোনো অনিস্ত হ'বলৈ নাপালে কিন্তু ৰাসায়নিক সাৰ বস্তু কি হয় আমি বজা কৰিলো কৰি এদিনত যদি বিকিব নোৱাৰিলো আকৌ আনি আমি খালত পেলাই দিবলগীয়া হয় কিন্তু সেইটো সেইটো আপ সেইটো আমাৰ নিজৰ লোকচান হয় কিন্তু আমি যদি দুমাহৰ আগত কিছু খাৰটো প্ৰস্তুত কৰি থৈ দিব পচন সাৰ প্ৰস্তুত কৰি থৈ দিওঁ সেইটোতো সেই ব তটো কামটো কৰিলো কৈ আমাৰ বোলে বজাৰত দুদিন তিনদিন লাগি গ'ল শাক পাচলি বিকোতে কিন্তু সেই শাক পাচলি কেতিয়াও বেয়া হৈ নাযায় আমাৰ দুদিন দুদিনৰ পিছত আকৌ আমি বজাৰলৈ লৈ গলো বা এদিন নিলো বোলে এক কুইণ্টেল পচলি নিলো এক কুইণ্টেল পাচলি আমি এদিনত বোলে বত্ৰিশ কেজি বা ত্ৰিশ কেজি বিকিলো আকৌ ছেকেণ্ড দিনা লৈ গলো আমি চল্লিশ কেজি বিকিলো তাৰ পিছত আমি তাৰ পিছদিনাখনি লৈ গলো আমি বিকিলো বিশ কেজি হৈ গ'ল আমাৰ মেকআপ হৈ গ'ল এক কুইন্টেল পাচলি আমি কি দিলো
হয় হয় হয় হয় হয় বাকী আপুনি একদম ঠিক কথাই কৈছে আমি যেতিয়া পচন সাৰ প্ৰয়োগ কৰা পাচলি দিও তেতিয়া এ মানে বহুত মানুহে ভাল পায় এ আজিকালি বজাৰত কি হৈছে মানে আজিকালি যিসমূহ মানে মানে ধৰ পইচা থকা মানুহক সিহতি মানে এ বজাৰ বা বস্তু বস্তুতটো কিনে নহয় কিন্তু সিহঁতি ইমান ভাল নাপায় কিন্তু খাব লগা কাৰণে খাই আৰু এতিয়া নেখালেতো নহয় সেইবিলাক
হয় আমাৰ আমাৰ আজিকালি যিসকল যিসকল ডাঙৰ ডাঙৰ মানুহে কিন্তু সেই ডাঙৰ ডাঙৰ মানুহসকলে পচন সাৰত প্ৰস্তুত কৰা শাক পাচলি খাবলৈ বিচাৰে বুজ এতিয়া আমাৰ মানুহে কিয় পচন্ শাক বস্তু ভুলতো কিছুমান মানুহে নকৰে সেইটো কাৰণে আমাক এই কল পচ কলপচলা খায় কলডিল খায় সেইখিনি নিজে হয় কচুঠোৰ খায় ঢেকীয়া খায় খিনি নিজেই হয়
হয় হয় বাকী আপুনি এ এক খেতিত পচন সাৰ প্ৰয়োগ কৰিব এ আৰু মই কৰিম এ ৰাইজকো পচন্ হা পছতু হয় হয় এতিয়া বাকী আমাৰ আমি কথা পাতা। টাইম হৈছে যিহেতু আজিলৈ ৰাখিছো, আ আকৌ পাতিম।
হয় হয় আকৌ আমি দুজন একেলগে লগ হম। বুলি ৰাখাছিল।